হেল্ল' অ' খবৰ খাতি কেনেকুৱা?
অ', ঠিকেই বাৰু, তোমাৰ?
ভালেই ভালে এনেই ঘৰত খবৰ খাতি?
অ, সকলোৱে ভালে বাৰু খবৰ খাতি তাৰপিছত তোমালোকৰ ঘৰৰ সকলোৱে ভালে?
ভালেই ভালে তুমি কলেজ গৈ আছা ন?
অ, কলেজ গৈ আছো বাৰু।
অ', অ',
তুমি এইকেইদিন অহা নাই যে?
এ এনেই গা ভাল নাছিলে।
অ',
এতিয়া কলেজ গৈ আছ মানে এনে - এনেই মানে কথা পাতো বুলি।
অ ', অ',
তাৰপিছত এনেই এতিয়া কলেজ ক্লাছ কৰি আছা ন?
ক্লাছ কৰি আছে বাৰু ফুলকে তুমি এনে কেতিয়াৰ পা আহিবা?
মই যাম আৰু দুদিন তিনদিনমান পিছত এনেই গা ভাল নাই।
অ', অ', তোমাৰ জ্বৰ উঠি আছিলে নেকি?
অ, এই কাঁহ হৈ আছে বাৰু ইমান পলিউচন ইয়াত তুমি দি দেখিছাই দেখোন। গাঁও চহৰত ইমান পলুচন পূৰা মানে চাৰিওফালে পলোচন।
আচলতে এই আমাৰ স্কুললৈ আহোতে মানে তোমাৰ এইবিলাক পলিউচন এনেকে জ্বৰ চৰ হৈছে চাগে।
অ, এই পলুচনৰ কাৰণে। চাৰিওফালে চব পলুচনে আজিকালি দেখা নাই এনেকে গাঁও চহৰ চবফালে পলুচন। মাটি প্ৰদূৰ্ষণ আদি বায়ু প্ৰদূৰ্ষণ এইবিলাক প্ৰদূৰ্ষণৰ কাৰণে মানে গোটেই মানে পৰিৱেশ ধ্বংস হৈ গৈছে।
হয় ধ্বংস হৈ গৈছে বাৰু আৰু এই গাড়ী গোৱা এইবিলাকক কাৰণে মানে ধোঁৱা বিলাকত এই বায়ু মিহলি হৈ পিনি।
অ',
এইবোৰৰ কাৰণেও মানে বহুত মানে এইবিলাক মানে পলুচন আজিকালি ৰাস্তাত ওলাবই নোৱাৰি গাড়ী গোৱা মানে গোটেই ধূলি বালি বা ধোৱা চোৱা বায়ুত মিহলি হৈ পেলাই মানে গোটেই প্ৰদূষণ কৰি পেলাইগে।
অ', অ, এই আজিকালি এই প্ৰদূষণৰ বাবে নৱ প্ৰজন্ম বিলাক মানে পুৰা মানে অসুখ হৈছে। আস্থামা কিবা কিবি এনে এনে বেমাৰ হৈছে পূৰা এই পলু
হয়।
এই দিনে - দিনে মানে এইবিলাক মানে আমাৰ মানে মানুহ বিলাকো বহুত ভুল আছে মানে এ জাবৰ জোথৰ জ্বলাই য'ত ত'ত
হয় আৰু এই প্লাষ্টিক এইবিলাক পৰা মানে আমাৰ এইবিলাক অ,
পানীত প্লাষ্টিক কিবা কিবি পেলাই দিয়ে ত মানে পলিথিন জ্বলাই বাকো মানে পানী প্ৰদূষণ হৈছে মাটি প্ৰদূষণ হৈ গৈছে। কৃষি বিলাক কৃষি কাৰ্যতো মানে পুৰা মানে কিবা কিবি হৈছে আৰু এইবিলাক প্ৰদূষণৰ কাৰণে মানে এনেককা মানে গোলকীয় উত্তাপ বৃদ্ধি পাইছে আৰু মানে পুৰা গৰম হৈছে আজিকালি তুমি লক্ষ্য কৰিছাইে চাগে গৰম পুৰা।
হয় বম তাপমাত্ৰা বহুত আজিকালি ক'বই নালাগে।
এই কেৱল মানে এই গাড়ী এইবিলাক বঢ়াই হয় এই ফেক্টৰীবোৰ ফেক্টৰীবোৰ পৰা মানে ওলোৱা এই ধোঁৱাবিলাক যেন। ফেক্টৰী ক'লা কাৰখানা এইবিলাক পৰা ওলোৱা
অ', অ'।
বোৰৰ পৰাও মানে বহুত মানে ধোৱা জাত এইবিলাক মানে বায়ুত মিহলি হৈ বিভিন্ন মানে মানুহৰ মানে ৰোগ সৃষ্টি কৰিছে মানে বিভিন্ন ধৰণৰ, এনেকৈ।
নতুনকৈ উঠা গঢ়ি উঠা কাৰণে অঞ্চলত পুৰা মানে পলিউশ্যন বায়ু পলিউশ্যন পলিউশ্যন আদি। বিভিন্ন ধৰণৰ মানে এনেকা সমস্যা দেখাই দিছে।
উম, এই তুমি মানে লিখি চাই চাগে আমাৰ এই স্কুলৰ ওচৰতে যে যেনেকে এই ইটা ফেক্টৰীটোৱে যেন ইমান ধ মানে ধোঁৱা উলিয়াই ইমান বেয়া বেয়াকে। আমি দেখিয়ে থাকো তেনেকে সেইবিলাক সেইবোৰৰ পৰাই মানে এইবিলাক মানে কি বুলি কয় মানে মিহলি বায়ুত মানে বহুত দূষিত কৰি তুলিছে বায়ু বিলাক মানে কি কবা।
এয়া আমাৰ আজিকালি নবপ্ৰজন্মবিলাক
হয়। অ', হয়।
কিবা কিবি কৰিব লাগে।
হয়।
অ', এইটা তুমি এনে প্ৰদূষণৰ মেইন কাৰণ কি বুলি ভাবা, এ মানে মেইন কাৰণ যোনটো কাৰণে বেছি প্ৰদূষন হৈছে?
মেইন সেইবিলাক এই প্লাষ্টিক-চ্লাষ্টিক আৱৰ্জনা আৰু এই গাড়ী ধোৱা বোৱা ধোৱা ওলোৱা সেইবিলাকে মানে মেইন কাৰণ। এইবিলাকে মানে বহুত মানে মানুহৰ ৰোগ এইবিলাক বিভিন্ন ধৰণৰ ৰোগ সৃষ্টি কৰে। আৰু এই প্লাষ্টিক পলিথিন বিলাক যিহেতু মানে মানে কিবা পচি নাযায় যে। সেইকাৰণে মানে ন'লা সেইবিলাকত আজিকালি আৱৰ্জনা বিভিন্ন ধৰণৰ আৱৰ্জনা সেইবিলাক মানে এই নদী-চদীয়ে বা পুখুৰীয়ে-চুখুৰীয়ে পেলাই দিয়ে সেইকাৰণে নলা কাৰখানা এইবিলাক মানে বন্ধ হৈ যায় মানে। ফলত মানে এইবিলাকে বানপানীৰ পাছত মানে এনেকে সৃষ্টি হয় বন হোৱাৰ ফলত মানে।
আমি মানে এইটো ৰাইজক মানে অ' ৰাইজক মানে না প্ৰদূষণৰ বিষয়ে মানে অৱগত কৰাব লাগিব মানে। প্ৰদূষণৰ ফলত মানে কি কি হয়, প্লাষ্টিক ব্যৱহাৰৰ ফলত কি কি হয়। মানে আৰু কিছুমান মানে ভাল ভাল পদক্ষেপ লব লাগিব আমি, আমি নকৰিলে আৰু কোনে কৰিব?
হয়, বাস্তৱত মানে কিছু কামো মানে কৰিব লাগিব আমি নিজে।
অ', অ'।
মানে মই নিজৰ ফালৰ পৰা বহুত চেষ্টা কৰিম বাৰু মানে য'তে ত'তে আৱৰ্জনা কাকো পেলাব নকও বাৰু। এইবিলাক মানে আৰু বা এইবিলাক মানে মানে গাড়ী গোৱা এইবিলাক মানে যোনবিলাক যোনবিলাক ধোৱা-চোৱা গাড়ী ওলাই না। এইবিলাক আচলতে বন্ধ
অ', এইবিলাক মানে গাড়ী বিলাক মানে চেকিং কৰাব লাগে, এয় পলিউশ্যন বিলাক সিহতৰ মানে এইবাক চব চেকিং কৰাব লাগে, হয়।
সেই মানে সেইবোৰ কাৰণে মানে এইবিলাক বহুত বেমাৰ-আজাৰ সৃষ্টি হৈছে, কি কব।
চৰকাৰে কিবা কিব এইিবিলাক ব্যয়ৱস্থা ল'ব লাগিছিলে আচলতে হয় নাই?
এই এই পলিউচনৰ ওপৰত মানে প্ৰদূষণ ইমানেই মানে আজালি আজিকালি ইমানেই বৃদ্ধি পাইছে নহয় দিনক দিনে। যিমান গাড়ী-মটৰ ওলাইছে ইমানেই এই পলিউশ্যন বৃদ্ধি হৈছে মানে।
কি ক'বা আৰু এই পলিউচনৰ কাৰণে মোৰ এয়া বেমাৰ
হয় আমাৰ এই আমাৰ হয় আমাৰ এই স্কুলৰ আ! ৰাস্তাটো যাওঁতে ইমান পলিউচন তোমাৰ সেই তাৰ পৰাই হ'ল চাগে, মানে এই গাড়ী ধোৱা বা ধোৱা হয়।
অঁতি ভাল। কি কৰিব আৰু আমি অলপ চাব লাগে পলিচন কমোৱা ভাবে মানে ঘৰত প্লা! কমি ধৰি লাগে, পলিথিনচ্ জ্বলোৱা ঘৰো এইবিলাক ঘৰত! পৰিয়াল বৰ্গত এইবিলাকত অলপ মানে কমাই দিব ক'ব লাগিব মানে। মানে এইবিলাক ব্যৱহাৰ ফলত বহুত প্ৰদূষণ হৈছে। আৰু পিছলে কি হ'ব গৈ আছে প্ৰদূষণৰ ফলত ক'ব নোৱাৰি, অজন অ এ বায়ুমণ্ডত থকা ওজন গেছ সেইবিলাক মানে কিবা। এতিয়া বায়ুমণ্ডল
হয়, হয়, হয়।
উম
তুমিও মানে নিজৰ ফালৰ পৰা চেষ্টা কৰিবা এইবিলাক মানে অলপ মানে কিবা কৰিবলৈ।
মই ভাবিছো এনেকা প্ৰদূষণৰ মানে ক্ষেত্ৰত মানে না এনেকুৱা মানে গঠন এটা সৃষ্টি কৰি মানে চবকে মানে এইটো! প্ৰদূষণৰ বিষয়ে মানে জনাই দিয়া মানে এইটো ফলত প্ৰদূষণ হয়, সৃষ্টি হয় বা এইটো ফলত প্ৰদূষণ এইটো কৰিব নালাগে এনেকা ধৰণৰ মানে বুজাবলৈ মানে এটা গ! উম গঠন বনাম বুলি ভাবি আছো মানে, আৰু তুমি তাত! যোগদান কৰিব পাৰা এনেকা পলিউশ্যন ক্ষেত্ৰত যোগদান থাকিলে ভাল আৰু। এনেকোৱা পলিউশ্যনটো আজিকালি বহুতো মায়ামহৰ ৰোগ সৃষ্টি কৰি দিছে না।
হয়
মানে সেইটোয়ে আৰু য'তে ত'তে মানে সকলোকে ক'ব লাগিব আমি আমিয়ে ক'ব লাগে আমি আমি ক'লেহে মানে! সকলে মানে চ আমাক দেখিবা! মানে এইবিলাক আৱৰ্জনা বা আনকো মানে আমি আমিয়ে সচেতন কৰিব লাগিব সিহঁত। অ তাকে মানে, অ তাকে! অ' বলে হ'ব তেতিয়া।
অ বাকী সবৰে ঠিকেই আছে ন?
অ ঠিকে ঠিকে ঠিকে, অ অ অ অ অ! অ